হেল্ল'
অ শুনা পাইছা নাই বাৰু?
অ শুনিছো শুনিছো মোৰ মাতটো শুনিছা নে।
অ শুনি আছোঁ, শুনি আছোঁ কি কৰি আছা।
এয়া এনেই তোমাৰ ফেনৰ তলতে শুই আছো। তুমি কি কৰিছা?
অ মই তোমাৰ সেই ৰাস্তাৰ ফালে অকণমান ওলাই আহিছিলো।
অ অ
বাকী ভাত পানী খালা?
উম, ভাত পানী খালো বাৰু দেই। তুমি খালানে?
অ ময়ো তোমাৰ খালো খালো বাৰু দেই তাকেহে। খবৰ খাতি কোৱাচোন?
খবৰ খাতি ভালেই আৰু তুমিও বহুত দিন ফোন কৰা নাই আজি বহুত দিনৰ মূৰত ফোন কৰিলা।
অ এই তোমাৰ মানে মই অলপ ব্যস্ত হৈ আছিলো গম পাইছা নাই। তাকে বোলো আজি তোমাৰ হ আজৰি পাইছো। তোমাৰ খবৰটোও লও তাকে মানে সেই মোৰ বি বিষয় এটাও আলোচনা কৰিবলগীয়া আছিলে সেইকাৰণে ফোনটো কৰিলো গম পাইছানে।
অ কি বিষয়?
এই তোমাৰ আজিকালিৰ অনলাইন শ্বপিংটোতো বহুত ট্ৰেণ্ডিঙত চলি আছে ন? মই আজিকালি স সকলোৱে মানে তোমাৰ সেই অফলাইন শ্বপিঙতকৈ, কি কৰে অনলাইন শ্বপিঙৰ, মানে শ্বপিংটোক বেছি গুৰুত্ব দিয়ে গ'ম পাইছা নাই? এতিয়া মানে মই সেই তোমাৰ পৰা জানিবলৈ মন গৈছিলে গ'ম পাইছেনে জানিবলৈ বিচাৰিছো মানে ধৰিলোৱা এতিয়া অনলাইন শ্বপিঙৰ আমাৰ বহুতো এতিয়া সুবিধাও আছে অসুবিধাও আছে হয় নহয়? এতিয়া তোমাৰ সেই সুবিধা আৰু অসুবিধাৰ বিষয়ে মই অকণমান জানিবলৈ বিচাৰিছোঁ তোমাৰ পৰা?
অঁ, অঁ, তাকে এতিয়া সেই ক্ষেত্ৰত যদি আমি চাওঁ, অনলাইন- শ্বপিঙৰ ক্ষেত্ৰত আমি চাবলৈ গ'লে কিন্তু আমাৰ ঢেৰ সুবিধা আছে। এ- তাৰে লগত দুই এটা অসুবিধাৰ আমি সন্মুখীন হ'ব লগা হয়, এতিয়া ধৰা অনলাইন শ্বপিঙ পিঙৰ সুবিধাৰ ক্ষেত্ৰত যদি আমি চাওঁ, আমি কি কয় আমি ঘৰতে বহি আমাৰ যিখিনি লাগতিয়াল বস্তু, সেইখিনি আচলতে আমি ঘৰত ঘৰতে বহি ঘৰতে লাভ কৰিব পাৰো। কাৰণ চাবা তুমি যেতিয়া অনলাইনত বস্তু এটা তুমি অৰ্ডাৰ দিবা, এ সেই অৰ্ডাৰটোত কি হ'ব তোমাৰ যিজনে তোমাৰ ডেলিভাৰী দিবলৈ আহিব, সেইজনে কি কৰে তোমাৰ একদম ফোন কৰি তোমাৰ পৰা সঠিক ঠিকনা ল'ব। আৰু কি কৰিব তোমাৰ ডাইৰেক্ট ঘৰৰ দুৱাৰ মুখত আহি তোমাক দি থৈ যায়হি। এতিয়া অনলাইন শ্বপিং তোমাৰ বিভিন্ন ধৰণৰ হ'ব পাৰে, তোমাৰ এ ধৰা কাপোৰ পোৰৰ ক্ষেত্ৰত হওঁক বা আমাৰ যি গেলামালৰ সামগ্ৰী বা আমাৰ গ্ৰ'ছাৰী বুলি কয়, সেইখিনি ক্ষেত্ৰ ত্ৰত হওঁক, বা আমাৰ খাদ্য সামগ্ৰীৰ ক্ষেত্ৰতো আজিকালি ওলাইছে নহয় অনলাইন শ্বপিং, তোমাৰ এ যেনেকুৱা ধৰণৰ আমাৰ ধৰা চুইগি হওঁক তাৰপিছত জমাত হওঁক, এই এপ্লিকেশ্যন বিলাক কি হৈছে এটা এটা মানে খাদ্যৰ লগত জড়িত অনলাইন শ্বপিং এপ। এতিয়া আমি যদি চাওঁ, আমাৰ গাঁও অঞ্চলৰ কথাটো বাৰু বেলেগ কথা। কিন্তু আমি যদি নগৰ অঞ্চলত চাওঁ, নগৰ অঞ্চলৰ লোকবিলাক আচলতে ইমানেই ব্যস্ত- - তেওঁলোকৰ মানে কি হয়, দহ মিনিটৰ কাৰণেও তেওঁলোকৰ হাতত সময় নাথাকে। মানে তেওঁলোক আচলতে ইমানেই ব্যস্ত। কাৰণ এজন ৰৰ পিছা পিছে তেওঁলোক দৌৰি থাকিবলগীয়া হয়। সেই ক্ষেত্ৰত কি হয় তেওঁলোকৰ কেতিয়াবা ভাগ খাবলৈকো দহ মিনিট উলিয়াব নোৱাৰা নিচিনা হয়। এতিয়া তেনেকুৱা ক্ষেত্ৰত আচলতে তেওঁলোকৰ যেতিয়া ধৰা ঘৰৰ ৰাচন পাতি এদাই হ'ব, তেতিয়া তেওঁলোক কেটো ধৰা সেই বজাৰলৈ গৈ বা তোমাৰ এখন গ্ৰ'চাৰী ষ্টৰলৈ গৈ তোমাৰ সকলো বস্তু আনিবলৈ তেওঁলোকৰ হাতত দুই তিনি ঘন্টা সময় এনেও নাথাকিব। তেতিয়া তেওঁলোকে কি কৰে ধৰা, এ সেই সময়ত তেওঁলোকে কি কৰে দহ মিনিট সময় এটা উলিয়াই পেলাই, সেই মোবাইলটোতে বা তেওঁৰ যি লেপটপত তেওঁ কি কৰে। সেই গ্ৰ'চাৰী খিনি অনলাইনত অৰ্ডাৰ কৰি দিব পাৰে। যাৰ ফলত কি হয়, সেই গ্ৰছাৰীৰ যিখিনি সামগ্ৰী একদম সোনকালে অতি সোনকালে হয়তো তোমাৰ আহ পিছদিনাও আহি তোমাৰ ঘৰত দি থৈ যাবহি। যাৰ ফলত কি হ'ল তোমাৰ তাত চিলেকশ্যন কৰোতেনো কিমান সময় লাগিলে। তোমাক যি যি লাগে সেইখিনি তুমি তাত চাৰ্চ কৰি দিলা, তাৰপিছত তোমাৰ গোটেই বস্তু খিনি ওলাই আহিলে মুখৰ আগলে তোমাৰ ধৰ তোমাৰ যি যি লাগিলে হেই গোতেই বস্তু খিনি অৰ্ডাৰ দি দিলা, পিছদিনা আহি তোমাৰ ঘৰত দি থৈ গ'লহি।
উম।
তেনেকুৱা ক্ষেত্ৰত যদি চাবলৈ যাওঁ, যিটো বস্তু আমি কিনিবলৈ ধৰা হয়তো বহুত দূৰো যাবলগীয়া হয়, বা ধৰা বহুত সময়ো নষ্ট হয় সেই। বস্তুবোৰে কি হইছে আমি এক সময়ত সঠিক ব্যৱহাৰ কৰি ধুনীয়াকৈ একদম ঘৰত ত মানে সেই বিলাক উপলব্ধ কৰিছো এতিয়া সেই ক্ষেত্ৰত যদি আমি কাপোৰ, কানিৰ ক্ষেত্ৰত চাওঁ এতিয়া কিছুমান কাপোৰ এনেকুৱা হয় তুমি যেতিয়া এ এযোৰ কাপোৰ। কাপোৰ তুমি অৰ্ডাৰ দিবা। তেতিয়া চাবাচোন সেই কাপোৰ বিলাকৰ মানে যৰ পৰা আহে তাৰ লোকেচন চন্দ্ৰ কিন্তু আমাৰ পৰা বহুত দূৰত হয় এতিয়া ধৰা কিছুমান কাম। বোৰ তোমাৰ কলকাতাৰ পৰা আহে বা কিছুমান দিল্লীৰ পৰা আহে এতিয়া যদি তুমি। সেই কাপোৰযোৰ কিনিবলৈ তুমি দিল্লী বা কলকাতা যাবলগীয়া হয় তোমাৰতো ধৰা। সেই কাপোৰযোৰৰ যি দাম সেই দামতকৈতো তোমাৰ দহ বি গুণ বেছি পইচা খৰচ হব টক। কা পইচা কাৰণ তুমি ইয়াৰ পৰা গৈ দিল্লী লে গৈ তাৰ আ কাপোৰ। কাপোৰখিনি তাত চইচ কৰি লৈ মেলি আকৌ তুমি ঘৰলৈ অহালৈ। কি হয় তোমাৰ মানে বহুত খৰচ হ'ব আৰু লগতে কি হ'ব। সময়ো নষ্ট হ'ব আচলতে তেনেকুৱা কাম আমাৰ মানুহে কৰিবলৈও নিবিচাৰিব সেই ক্ষেত্ৰত। কি হৈছে যি যোৰ কাপোৰ কাপোৰ কিনিবলৈ যদি আমি যাবলগীয়া হয় সেই ক্ষেত্ৰত যদি আমাৰ বিছ, ত্ৰিছ হাজাৰ টকা খৰচ হয়। তাৰ পৰিৱৰ্তে আমি ঘৰতে থাকি সেই একেযোৰ কাপোৰে মানে ধৰা আ তাৰ আধাতকৈও আধা মানে একদম টেন পাৰ্চেন্ট দামতে আমি কিনিব পাৰো মানে। ধৰা সেই তাত যদি আমাৰ যোৱা আমি নিজে গৈ কিনি অনা হ'লে ত্ৰিছ চল্লিশ হাজাৰ টকা খৰচ হ'লহেঁতেন। এতিয়া কিন্তু সেই কাপোৰযোৰ আমি ঘৰতে বহি প্ৰায় তিনিশচ চাৰিশ বা বেছিচে বেছি তুমি এহেজাৰ টকাত তুমি সেই কাপোৰ যোৰ লাভ কৰিবা তেনেহলে চোৱা অনলাইন শ্বপিঙে আমাক কেনেকুৱা ধৰণে সহায় কৰিছে। এতিয়া আকৌ কি হয় এ তুমি যেনিবা ধৰা আজি। তোমাৰ ধৰা এনেকুৱা কিছুমান অসুবিধা হ'ল বা তোমাৰ গা বেয়া আছে গা বেয়া হৈ থাকোতে। তোমাৰ যেনিবা খাদ্য বনাবলৈ ভাত বনাবলৈ তোমাৰ মন নাই বা তুমি যি খাবলৈ মন গৈছে সেয়া তোমাৰ বনাবলৈ মন যোৱা নাই তেতিয়া তুমি কি কৰিবা। পৰা আমাৰ যিসমূহ অনলাইন মানে শ্বপিঙত যিবিলাক মানে খাদ্যৰ লগত জড়িত এপ আছে। সেই এপ বিলাকত কি হয় তুমি যি বিচাৰা তাকে পাৰা মানে। সেইবিলাক উপলব্ধ হয় এতিয়া সেই এপ। বিলাকত তুমি লাহেকে যদি খোৱা বস্তুতটো অৰ্ডাৰ কৰি দিয়া তোমাৰ খুব কম সময়ত। মানে প্ৰায় আধা ঘণ্টাৰ ভিতৰতে আহি তোমাক সেই বস্তুখিনি ঘৰত দি থৈ যাবহি। এতিয়া ভাবাচোন এই অনলাইন শ্বপিঙে আমাক ইমান ধৰণে সহায় কৰিছে। তেনেহলে ভাবা আমি এই অনলাইন শ্বপিং বিলাকৰ পৰা আচলতে বহুত লাভবান হৈছো। এতিয়া তাৰ লগতে বাৰু অসুবিধা থাকিব মই নাথাকে বুলি কোৱা নাই এ কাৰণ। এটা বস্তু কেতিয়াও অকল ভাল বা অকল বেয়া হ'ব নোৱাৰে তাৰ দুটা। এটা দিশ থাকিবই ভাল বেয়া সেই ক্ষেত্ৰত। তোত আচল মই ভাল দিশৰ ওপৰতে তোমাক কেইটামান কথা ক'লো বাৰু মানে ধৰা আমি। কেনেদৰে সেই বস্তুখিনি দূৰণিৰ বস্তুখিনি ঘৰতে লাভ কৰিব পাৰো বা খাদ্য। সামগ্ৰিৰ ক্ষেত্ৰতে হক বা কাপোৰ -কানি ক্ষেত্ৰতে হক সেইবিলাক। বৰ ক্ষেত্ৰত মানে মই কিছু কথা কলো বাৰু হ'লেও মানে মই। তোমাৰ পৰা কিছুমান কথা জানিব বিচাৰিছো এই অনলাইন শ্বপিঙৰ ওপৰত।
হয় হয় অঁ নিশ্চয় নিশ্চয় তুমি এতিয়া ধৰি লোৱা। অনলাইন শ্বপিঙৰ যিখিনি উপকাৰিতা হয় নহয়। তুমি সেই উপকাৰিতাৰ বিষয়ে তুমি বহুতখিনি কথা কৈ দিছা গতিকে মোৰ বাৰু। কথাখিনি জানি ভালেই লাগিছে দেই তোমাৰ পৰা তাকে এতিয়া তোমাৰ সেই। যিহেতু তুমি অনলাইন শ্বপিঙৰ যিখিনি উপকাৰিতা সেইখিনিৰ বিষয়ে ইমানখিনি কৈচাই, গতিকে মই সেই তোমাৰ অনলাইন শ্বপিঙৰ যি কিছুমান ধৰি লোৱাক এতিয়া অপকাৰো আছে ন?
আছে আছে।
অ', গতিকে সেই মই তোমাৰ ধৰি ল‌ওক অপকাৰৰ বিষয়ে অকণমান মই ক'বলৈ বিচাৰিছোঁ দেই। এতিয়া ধৰি লোৱা তোমাৰ, কিছুমান তোমাৰ মানুহবিলাকে এতিয়া বহুত মানে ঠগন খাই নহয়, গম পাইছা নাই? অনলাইন শ্বপিং কৰি মেলি। তোমাৰ কেতিয়াবা কি হয় অনলাইন শ্বপিঙত তুমি যেতিয়া কিবা এটা বস্তু অৰ্ডাৰ কৰিবা। গম পাইছানে? তোমাৰ ধৰি লোৱা কেতিয়াবা মানে বেলেগ বস্তু আহে চাবাচোন অৰ্ডাৰ কৰি দিয়া লগে-লগে, তুমি যেনিবা দিছা তোমাৰ ৰঙা স্পৰ্টিং এটা কিন্তু তোমালৈ আহিব মানে সেই বগা তেনেকুৱ ধণৰ মানে, কেতিয়াবা ৰং-চং সলনি হৈ আহে, গম পাইছা?
হয়, হয় অ'।
তাৰপিছত সেই তেনেকুৱা ধৰণৰ মানে কিছুমান অসুবিধা হয় দেই, কেতিয়াবা তোমাৰ ধৰি লোৱা তুমি যেনিবা ভাল কোৱালিটি এটা কোৱালিটি এটা চাই মেলি অৰ্ডাৰ দিছা হা। কিন্তু তোমাৰ কেতিয়াবা আহোতেনে কি হয়, কোৱালিটিটো বেয়া হৈ যায় মানে। গম পাইছা নাই? ধৰি লোৱা তোমাৰ তাত এনেই দেখুুৱাাম মতে তোমাৰ, সেইবিলাকটো কেমেৰাত মাৰি থোৱা ফটো ন? গতিকে সেই তাত-তাত মানে দেখাওঁনে চব ফটো ভালেই লাগে। গম পাইছানে? কিন্তু তোমাৰ সেই যেতিয়া ঘৰত পায় সেই বস্তু বিলাক তেনেহ'লে কিন্তু কিছুমান ভাল নহয়, গম পাইছে নাই? আৰু, আৰু এটা কথা কি গম পাইছে নাই এতিয়া ধৰি লোৱা আমি যেনেকৈ আমাৰ ঘৰৰ ওচৰৰ যিখিনি মানে অফলাইন দোকান ন, তাত আমি ধৰি লোৱা কিবা যদি কাপোৰ চাপোৰ কিনিবলৈ যাওঁ তেনেহ'লে কি হ'ব আমি সেই কাপোৰ বিলাক ধুনীয়াকৈ চাই মেলি ধুনীয়াকৈ পিন্ধি আমাৰ ফিটিং হৈছেন নাই কেনেকুৱা লাগছে সেইবিলাক ধুনাকে চাই আহিব পাৰো ন? একেবাৰে মানে আমি নিজৰ ছয়চ নতে আনিব পাৰোঁ‌ আৰু, কিন্তু অনলাইন শ্ব ছপিঙটো চইচ কৰিব পাৰি কিন্তু মানে ধৰি লোৱা তোমাৰ সেই চাইজটো কেতিয়াবা ভুলক আহি যায় ন। আকৌ ধৰি লোৱা তোমাৰ সেইটো তুমি মানে পিন্ধি চাব নোৱাৰা ন? গতিকে সেইটো ক্ষেত্ৰত কিছুমান কিন্তু অপকাৰ নোহোৱা নহয়, সেই তাৰ ক্ষেত্ৰত কিন্তু কিছুমান অপকাৰ হয়। গম পাইছা নাই? আকৌ তোমাৰ অনলাইন শ্বপিংৰ কিছুমান এনেকুৱাও তোমাৰ ৱেবচাইট আছে, গম পাইছানে? মানে তোমাৰ সেইবিলাক মানে ফেক ৱেবছাইট হয় মানে, গম পাইছা নাই? ধৰি লোৱা মানে, মানে সেইবিলাক তোমাৰ এই কিছুমান হে কাৰ নিচিনা তেনেকুৱা মান-মানুহবিলাকে তোমাৰ বনায় ৱেবছাইটবিলাক, সেইবিলাকত তুমি যেতিয়া কিছুমান বস্তু অৰ্ডাৰ দিবা অৰ্ডাৰ দিয়াৰ লগে লগে তোমাৰ ধৰি লোৱা অনলাইনতে পে'মেণ্টটো কৰিবলৈ ক'ব নহয় তাৰপিছত তুমি যদি অনলাইনৰ পেমেণ্টো কৰি দিয়া তেনেহ'লে কিন্তু তোমাৰ সেই পাৰ্চেলটো তোমাৰ ঘৰ নাপ নাপায়হি কিন্তু, গম পাইছা নাই? সেইটো মানে তোমাৰ সেইটো মানে তোমাৰ একেবাৰে ফেক মানে শ্বপিং আৰু, বুজি পাইছা নাই? গতিকে আমি অনলাইন শ্বপিং ক-কৰিব লাগে দেই, কৰিব নালাগে বুলি নাই কোৱা বহুত সুবিধাও হয়, কিন্তু তোমাৰ সেই আমি অনলাইন শ্বপিং কৰাৰ আগতে আমি মানে এপটো চাই ল'ব লাগিব, বা ৱেবচাইটটো চাই ল'ব লাগিব, সেইটো আমাৰ ট্ৰাষ্টেড হয় নহয়। এতিয়া ধৰি লোৱা, আমাৰ এতিয়া এমেজন আছে হয় নহয়? মিছ ছ' আছে, ফ্লিপকাৰ্ট আছে, সেইবিলাক কিন্তু মই বেয়া বুলি কোৱা নাই সেইবিলাক ভালেই দেই সিহতৰ সিহঁতে মানে কোৱালিটিটো ভালেই দিয়ে, মই নিজেও অৰ্ডাৰ দি পাইছোঁ‌। এনে ধৰি লোৱা কিছুমান যেনিবা অসুবিধা-অসুবিধা থাকে আৰু, গম পাইছা নাই?
হয়, হয়।
আকৌ তোমাৰ সেই কেতিয়াবা ধৰি লোৱা সেই ডেলিভাৰী দিওঁতে অলপ সমস্যা হয়। তোমাৰ কেতিয়াবা ডেলিভাৰী তোমাৰ পলম হৈ যায়, গম পাইছা নাই আকৌ তোমাৰ। কেতিয়াবা বেয়া বস্তু আহে দেই, মানে সেইবিলাক ধৰি লোৱা অপকাৰ হয় আৰু কিছুমান কিন্তু। সেই সেইবিলাক বেয়া বস্তু আহিলেও কিন্তু আমি ৰিটাৰ্ণ কৰিব পাৰোঁ গম পাইছা নাই সেই ক্ষেত্ৰত আচলতে মোৰ। সেইটো কাৰণে মোৰ অনলাইন শ্বপিংটো ভাল লাগে গম পাইছা নাই। এতিয়া ধৰি লোৱা আমি যেতিয়া কিবা এটা বস্তু। অনলাইনত অৰ্ডাৰ দিলো ন, তেনেহ'লে কি হ'ব তোমাৰ সেই বস্তুটো আমি আকৌ। পিছত ৰিটাৰ্ণ কৰি দিব পাৰোঁ, যদি তোমাৰ বস্তুটো বেয়া আহে। গম পাইছা নে, মানে আমি ৰিটাৰ্ণ কৰি দিব পাৰো আৰু কি হব তোমাৰ। অ' এদিন - এদিনৰ ভিতৰত বা দুদিনৰ ভিতৰত আহি মানে। সেই পইচাখিনি তোমাৰ বেং একাউন্ট ধুনীয়াকৈ দি পজিটি কৰি দিব গ'ম পাইছা গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে। ভালোঁ মানে তোমাৰ এতিয়া অনলাইন শ্বপিঙৰ উপকাৰিতা আৰু অপকাৰিতা দুয়োটাই আছে গম পাইছা নাই। এতিয়া তুমি যিহেতু অনলাইন শ্বপিঙৰ উপকাৰিতাৰ বিষয়ে কৈছাই হয় নে নহয় সেইকাৰণে মই তোমাৰ উপকাৰিতাৰ বিষয়ে ইমান বেছি নকও আৰু ত মই প্ৰকাৰৰ বিষয়ে তোমাক ই ইতিমধ্যে বহুতখিনি কথা কৈছোৱে ন এতিয়া তোমাক কি হয় এই ডেলিভাৰী সমস্যাটো হয়েই কেতিয়াবা অনলাইনৰ ক্ষেত্ৰত। অনলাইন শ্বপিঙৰ ক্ষেত্ৰত আৰু কিন্তু কেতিয়াবা কি হয়, তোমাৰ ধৰি লোৱা মানে আমি। অতিৰিক্ত খৰচ মানে বহন কৰিবলগীয়া হৈ যায় কেতিয়াবা। ধৰি লোৱা তোমাৰ কেতিয়াবা গ্লিচ হৈ যায় ন তোমাৰ দাম বিলাক মানে তোমাৰ ইটো দাম সিটো লৈ আহি যায় মানে কেতিয়াবা ভুলৰ বশত।
হয়
ত' কেতিয়াবা কি হয় আমাৰ মানে। অ নৰ্মেল দামতকৈ কেতিয়াবা আমি বেছি দামো ভৰিবলগীয়া হয় আৰু সেইবিলাক আচলতে কিছুমান অসুবিধা আৰু বুজি পাইছা কিন্তু আমি। মানে এতিয়া ধৰি লোৱা আমি অনলাইন যেতিয়া আমি শ্বপিং কৰো ন আমি কিন্তু কিছুমান। সাৱধানতা লব লাগে গম পাইছা নাই।
উম উম।
ধৰি লোৱা এতিয়া তোমাৰ সেই মই তোমাক যিহেতু অকণমান আগত কৈচিলোৱেই। ধৰি লোৱা তোমাৰ কিছুমানে তোমাৰ ফেক ৱেবছাইট খুলি মেলি তাত অনলাইনত বস্তু বিকে হয় নহয়। আমি সেইবিলাকৰ পৰা দূৰত থাকিব লাগে। আমি ধৰি লোৱা আমি যিখিনি তোমাৰ ট্ৰাষ্টেড বুলি জানো গম পাইছা নাই যিখিনি প্লেটফৰ্ম আমি। ট্ৰাষ্টটেট বুলি গম পাওঁ। আৰু যিখিন এপ আমি ট্ৰাষ্টেত বুলি ভাবো সেইবিলাকে একো কেতিয়াবা খেলি মেলি নহয় ভাল বস্তু আহে। সেইবিলাক এপৰ পৰা আমি সদায় অৰ্ডাৰ দিব লাগে গম পাইছা তেতিয়া আমাৰ একো প্ৰব্লেমও নহয় আমাৰ বস্তুটো যদি ঘূৰাই দিবলগীয়া হয় তেনেহ'লে আমি সেইটো ঘূৰায়ো দিব পাৰিম ন। আৰু গতিকে একো প্ৰব্লেম নহয় গম পাইছা। আৰু তোমাৰ সেই কেতিয়াবা তুমি পে'মেণ্ট অনলাইনত যে যেতিয়া পে'মেণ্ট কৰিবা ন। ইয়াত তোমাৰ সেই ৱেবচাইটটো মানে তোম সুৰক্ষিত ৱেবচাইট হয় নহয় সেইটো চাই ল'ব আৰু প্ৰথম দেই। আৰু তুমি সেই কেতিয়াবা যে তোমাৰ সেই বেয়া বস্তু যে আহে ন গতিকে তাৰ ক্ষেত্ৰত আৰু এটা ভাল বস্তু আছে অনলাইন শ্বপিংৰ ক্ষেত্ৰত, তোমাৰ ধৰি লোৱা গ্ৰাহক বিলাকে ৰিভিউ দিয়ে যে। গম পাইছা নাই? বা তোমাৰ ৰেটিং দিয়ে ন প্ৰতিটো বস্তুতে। গোটেই তুমি ৰে মানে ৰিটাৰ্ণ অ চৰী ৰিটাৰ্ণ নহয় মানে ৰেটিং